কথাখিনিক
অ', তাকে সেই ফোনটো ডিছকানেক্ট হৈ গ'ল আকৌ।
উম'।
এ নহয় বোলো সেই গছ ৰোৱাৰ কথা কৈ আছোঁ।
উম'।
গছজোপা বোলো সেই মানে চাগে চৰকাৰো এনেকুৱা এটা চাইডত মানে অ', চৰকাৰৰ কথা কৈছো কিবা এটা চব ম হেৰি থাকিব যাতে গছজোপা পইচা দিয়া আগত যে গছজোপা ৰুব লাগিব বুলি যে কয় যাতে মানুহেতো এনেই গছজোপা নৰুৱে। কিন্তু সেই অকমান হেৰি পইচাটোৰ কাৰণে বা সেই কাৰণে গছজোপা ৰুব। এজোপা দুজোপা মৰি যাব এশজোপাৰ ভিতৰত ধৰ তোৰ কথাটো কৈছো মই অ', হেৰি পঞ্চাছজোপা মৰিয়ে থাকিলে। কিন্তু পঞ্চাছ জোপা ত ক'ৰবাত নহয় ক'ৰবাত বাচ
আছে-আছে।
আমাৰ মায়ে ৰোৱা গছজোপা কিমানখিনি ডাঙৰ হ'ল সেইখ খিনিতে আমি এনেকে চাহত বহিব পাৰো। সেইটো গছজোপা ডাঙৰ হলে কিবা এটাটো কামত দিব ন, যদি পিছত হলও কাটিবলগীয়াও যদি হয়, মানে কাৰণ আমাৰ ৰাস্তা কিনতে হৈছে ঘৰ নহলে টো মানুহে কাটিবই ধৰ, কিন্তু সেইটো সময়লৈকেতো কামত দিব ন গছজোপা।
উম, হয়, অ', মানে এনেই ঠিকে কৰিছে হা, ঠিকে কৰিছে বাৰ মান-মান এইটো কৈ দিব লাগিছিলে যাতে মানে একেজোপা গছ গছে হব লাগিব এনেকে কোৱা কোৱা হলেও মানে অকণমান বাধ্যত পৰি মানে মানুহে কি কৰিলেহেঁতেন সেই গছজোপাকে, প্ৰতিপালন কৰি কেনে ডাঙৰ কৰিলেহেঁতেন হয় নে?
উম, উম, উম, এইটো কিবা এটা কৰিব লাগিছিলে কিন্তু সেইটো আচলে কৈ দিব নোৱাৰে, গছজোপা ধৰক ওপৰত কথাই লগা বোলে যে যিয়ে যাব সেইটোতো কথা নহয় ন', মৰিও যায়।
মৰিও যায়। আহ মোৰ-মোৰ এতিয়া একদম আমাৰ আগফালে দেখিছেই চাগে আমলখি গছজোপা এহ
উম,
মানে মই যেতিয়া মেট্ৰিক দিছিলো সেই তেতিয়াই ৰোৱা আমাক যে খুজিছিলে।
ফটো খুজিছিলে অ, তেতিয়া ডিছকাউণ্ট হ'ব বুলি কৈছিলে, কেলে মই নাহৰ এজোপা ৰুইছিলোঁ নহয়।
নাহৰ ৰুইছিলে নাহৰজোপা ডাঙৰ হ'ল এতিয়া মোৰ একদম আমলখি পুলিটো একদম নাছিলেই মানে ফটোত উঠাবলৈও মানে একদম মানে নাছিলে একদম মিচকি-মিচকি আৰু। তাৰপিছত হেৰি হ'ল, আম ৰুলো ককাই অকনমান সাৰ দিলে। সাৰ দিয়াৰ পিছত গছজোপা ইমান ধুনীয়াকে ডাঙৰ হল এতিয়া, মানে আহ গছজোপ পাই, ফল-ফল দিয়ে ফল-ফলৰ গছজোপা হ'লে মানে ফল দিবই লাগিব বুলি তাত কোনো কথা নাই। কিন্তু মানে ছাঁ অকন হ'লেও দিছে ন ছাঁ, ফল
সেইটোৱেই আচলে মানুহে এতিয়া গছজোপাত তহঁতি এতিয়াতো আমলখি দুটামান খাবলৈ হৈছ এতিয়া যে নাহৰজোপা কিমান মূল্যৱান গছ, এতিয়া নাহৰজোপাত মানে কি হয় পিছত ফুল ফুলিলেও বৰ ধুনীয়া গোন্ধাই ফুলবোৰ, দেখিবলৈ ধুনীয়া লাগে কিন্তু আমাৰ জোপা এতিয়ালৈকে ফুলা নাই বাৰু চাগে সময় আছে ফুলিবলে। কিন্তু সেয়ে আৰু এতিয়া চাবি হা, আমি এতিয়া গছ এজোপা ৰুলে, ৰুলে মানে কি হয় ডাঙৰ হ'লেই তাততো চৰাই চিৰিকটিবিলাকক মানে বাহ সাজিবলৈ সুবিধা হয় সিহঁতক বহুতো আশ্ৰয় এটা লাগে ন?
সেয়াই।
এতিয়া সিহঁতি যিটি গছতো বাহ সাজিব নোৱাৰে বতাহ, বৰষু ষুণ আহিলে সিহঁতৰতো অসুবিধা হয় ন' তো' অ, এ গছবিলাক আমাৰ এতিয়া ঘৰৰ গছত চাবিচোন আগফালে টুকুৰা চৰাই বাহবোৰ সাজি থৈছ আজিকালি চোন টুকুৰা চৰাই বাহ দেখিবলে নাই ক'বাত, ক'বাত আছে বাৰু, ক'বাত ক'বাত গাঁৱৰ জেগাত দেখা যায় কিন্তু আমাৰ তেনেকে, এ টুকুৰা চৰাই বাহ লৈছেহি। ভাল লাগে ন' দেখিবলে সিহঁতকতো ধৰা আশ্ৰয় এটা পাইছে থাকিবলে। তেনেকে আচলতে অকল গছজোপা যে অকল জলবায়ুক কাৰণে বা, এনেকুৱা ৰ'দ, বৰষুণৰ কাৰণে সুবিধা হ'ব অক্সিজেনৰ কাৰণ সেইটো বুলি নহয়, জীৱ-জন্তুৰ কাৰণেও কিমান সুবিধা হয় এতিয়া জংঘলবোৰ কাটি দিয়ে জীৱ-জন্তুবোৰ সেইদিনাখন তই কোৱাৰ দৰে ওলাই আহে, জীৱ-জন্তুবোৰ ওলাই আহি মানুহক কিমান অনিষ ষ্ট কৰে গাড়ী আগত, ৰখি দিয়ে।
অ', তাৰপিছত আকৌ হেৰি কৰে এইটো আহ গাড়ী খুন্দাত সিহঁতৰে আকৌ মৃত্যু হয় বা আহ কাবাক এটেকো কৰে বাৰু ই নিউজতো ওলাই আছিলে সেইবোৰ কিবা কিবি দুদিনমানত।
যে আচলতে মেইন কথা কি সিহঁতি জ - জীৱ জন্তুবিলাকে ভয় খায় কাৰণ সিহঁতি জংঘলত থকা হাবিত থকা হয় সিহঁতি জীৱ জন্তুৰ লগতে থকা ঘপককে মানুহক দেখে। চুৰ চাহ কৰি খেদাই দিয়ে ন' ত'সিহঁতি ভয় খায় ভয়তে মানে এ সিহঁতি অনিষ্ট কৰিবলৈ চেষ্ট
উম, উম আৰু-আৰু এটা ক কথা এতিয়া মাংসভোজী উম যেনেকে এতিয়া বা বাঘ-বাঘ বেছিকে ওলাই। ৰাস্তাত ওলালে মানে এতিয়া গছ-চছবোৰ কাটিছে যদি ৰাস্তাত ওলায়। ত' সিহঁততো মাংসভোজী হয় মানুহ মাংসটো যদি সিহঁতে গোন্ধ পাই যদি মানুহে ৰখি থাকে সেহঁতিতো মানুহ হয় নে কি হয় সেইটোতো সেহঁতি তে সিহঁতৰ জ্ঞান নাই ন' সেইটো এটো খাবই-খাবই সিহঁতি দেখি দেখিলে গোন্ধ পালে হয় নাই সেইটো মানে সেনেকুৱাই আৰু সেইটো ত' -তই- তই ৰখাব নোৱাৰ।
সেইটোয়ে আচলতে মুকলি কৰি দিছে নাই যি জংঘল বোৰ কাট কাটি- কাটি মুকলি কৰিছে তাত কিবা- কিবি ইণ্ডাষ্ট্ৰি খুলিছে ডাঙৰ -ডাঙৰ ফেক ক্টৰী খুলি দিছে ত'জীৱ -জন্তুবোৰ যাব ক'ত ৰাস্তালে ওলাই আহিবই ন' কিমান যে গাড়ী খুন্দাত মৰি -মৰি যায় তেনেকে আজিকালি শগুন দেখিবলে পাইছোঁ।
শগুন নাই বিলুপ্ত হৈ গৈছে পুৰা।
শগুন থাকোতে কিমান বেয়া বস্তু বোৰ নাইকিয়া হৈ গৈছিলে ন' মানে মৰা শ ওচৰত
খাই মেলি
কি কয় উম এতিয়া শগুনতোয়ে কিমান লেতেৰা বিলাক বা বেয়া বস্তু বিলাক নাইকি কিয়া হৈ যায় সেই শগুন নাই কাৰণে লেতেৰাও হৈছে। আজিকালি দে কিমান চৰাই চিৰিকটি দেখিবলে নাই আগতে এতিয়া কোনোবা এটা ছিজনত বাহিৰৰ পৰা যে চৰাই চিৰি
আ, চৰাই চিৰিকটি উম, এতিয়া খুব কমিছে অ। উম, মাগুৰী বিললে আহে।
মাগুৰী বিললে আহে। তেনেকে আচলতে মুকলি হৈ যালে থাকিব ক'ত আৰু সেইকাৰণে চাগে পৰিভ্ৰমি চৰাইবোৰ নোহোৱা হৈ গৈছে আৰু।
উম, আৰু এতিয়া কথা এটা কৈছো মাগুৰ বিলৰ কথা এটা কৈছো হা এই দুৰ্নীতিৰ মানতে ইমান ধুনীয়াকে প্ৰাকৃতিক পৰিৱেশ এটা মানে ইউষ্টাত অ, মানে ইমান ধুনীয়াকে ভাইৰেল হ'ল মানুহবোৰে তালে গ'ল কিন্তু এটা কথা গৈছে ফট ফটো মাৰ ফটো মাৰিছ বা ঠিক আছে ক'বাত আপলড দিছ ঠিক আছে ফুল চিঙি মেলি সেই সৌন্দৰ্য্যতো মানে আমি গৈ কেনে সেই সৌন্দৰ্য্যতো নাই কিয়া কৰাহে হ'ল সেইবোৰ চিঙি মেলি। হয় নাই অ, ইমান ধুনীয়াকে সেইখন হেৰি অ, লাষ্টত ফটো বোৰ দেখিছোঁ কেনেকুৱা একদম মৰি মেলি সেইবোৰতো এটা নিজে খোৱা বস্তু ন' প্ৰাকৃতিক সৌন্দৰ্য্য সেইবোৰ। সেইবোৰ আমি গৈ কেনে এতিয়া চিঙি মেলি যদি অতৰাই দিওঁ সেইখিনি আমি ধ্বংস কৰিবলৈ যোৱা নিচিনা হে হ'ল এতিয়া। মানে মানুহ বোৰে মানে কি মানে অ।
কৰি দিয়ে খায় সেইবো
উম- উম
এতিয়া চাবা এতিয়া মানে যেতিয়া আমি পিকনিকৰ চিজেন হয় ঠাণ্ডা দিনৰত মানুহে পিকনিক যায় হা বহুত মানুহেই মানে পিক পিকনিক খোৱা জেগাদখৰ লেতেৰা কৰি থৈ গুচি আহে কিন্তু তায়ে কিছুমান মানুহে খোৱা বস্তুখিনি জ্বলাই মেলি চাইদত চাফা কৰি থৈ আহে যাত নেক্স কোনোবা সেইখিনি ঠাইত যদি বনভোজ খাবলে যায় তে সেইখিনি যাওতে চফাকে পায় কিন্তু আজিকা অ, কিন্তু সেই জেগা খিনি নেচাৰেল জেগা হয় নেচাৰে যোনটো বনাই যে প্ৰকৃতিয়ে বনাই থৈছে সেইখিনি লেতেৰা কৰাৰতো আমাৰ অধিকাৰ নাই।
আমি যদি তাত যদি পেলাইছোঁ সেইটো চাফা কৰা আমাৰে দায়িত্ব সেইটো।
দায়িত্ব কিন্তু তাৰে সে বহুত মানুহে খাই বৈ বেয়া বস্তু খাই ড্ৰিং- চিংক কৰি তাতেই বটল চটল পেলাই থুয়ে তাতে, অ, তাতে চাই সেইবোৰ বস্তু কিছুমান পানীলৈও গুচি যায়।
উম,
চাগে সেইবোৰ বস্তু এতিয়া তলত জাবৰ কৰি দিয়ে মাছ বিলাকেও মাছবিলাকৰ গাত বা মাছবিলাকৰ এনেকে পলিঠিঙে চলিঠিঙে বা এনে প্লাষ্ট ষ্টিকবোৰতো পচি নাযায়, সেনেকয়ে থাকে, তেনেকে কিমান মাছবিলাকো নষ্ট হৈ যায়।
উম, আৰু কিছুমান বনভোজৰ ঠাইত এতিয়া কিছুমান মানে, পাব্লিকৰ থাকে ডাইৰেক্ট পাব্লিকে যায় আৰু তাত কোনো মানে বেলেগ এ চাফা কৰা মানে মানুহ নাৰাখে। যত ৰাখে সেহিতিতো চাফা কৰি দিয়ে এতিয়া আমি, এবাৰ ডিগ বৈ গৈছিলোঁ তাত, ডিগবৈ পাৰ্কখন মানে যিমান মানে ডাঙৰ, তাত মানে এ এন্ট্ৰী ফিছ অকল দশ টকা হা অকল দশ টকা। ইমান ধুনীয়াকৈ মানে বহুত দেৰি মানে চাৰিটামান বাজালৈক কেইটামান বজালৈকে থাকে আৰু নহয়, দেৰিলৈকে থাকে বাৰু আমি জনা নাছিলো মানে ট্ৰেইন আছিল চাৰিটা লেইকে সেইকাৰণে আমি মানে বেছি টাইম মানে খাই মেলি মানে গুচি আহিলো আৰু দশ টকাত মানে দশ টকা অকল লৈছে ইমান ধুনীয়াকে মানে টাইমটো স্পেণ্ড স্পেণ্ড কৰি কেনে আহিলো আমি। ধুনীয়াকে মানে জাগা চাগা মানে বহুত মানে ডাঙৰ এৰিয়া আৰু। তাতে মানে এজন ঘুৰি ফুৰে হা, এজন ঘুৰি ফুৰে মানে মানুহ এজন আহ মানে এই যোনটো আহ জাবৰ পেলোৱা মানে পলিথিন থা কে ব্লেক কালাৰৰ, এনেকুৱা মানে চবকে মানে খাই হলে মানে তেওঁ মানে ঘূৰিয়ে ফুৰে মানে লগত লৈ ফুৰে মানে, ত' পলথিন এটা এটা দি দিয়ে যে ইয়াত পেলাই কেনে আপোনালোকে চাইডত থৈ যাব বা ডাষ্টবিন থাকে তাতে থৈ যাব, সেইটো এটা ভাল হেৰি কৰিছে হয় নাই, এতিয়া কিছুমানত কি কৰে তেওঁ চাই থাকে খালি হা চাই থাকে আৰু সেইটো ভালৰ কাৰণে ভাল ভালেই কৰিছে মানে তেওঁ। এ বেলেগত হোৱা হলে ঘপকে আমি কিবা এটা খা খালো মেলিলো তাতে পেলাই থৈ আহিলো কোনোবাই পেলাই থৈ আহে তাতে। হা, কিন্তু তেওঁ এতিয়া ভাল কাম এটা কৰি আছে ভিতৰত এতিয়া হেৰি কৰিছে হয় নে? সেইবোৰে মানে, এতিয়া সেইখন এতিয়া ধুনীয়া হৈ থাকিলে মানুহে তালে আহিলে অ,
এতিয়া মানে চাবি হা, আমি আমাৰ কথাও কৈছোঁ লগতে আনৰ কথাও কৈছোঁ, আমিও ধৰ ইমান এনেকুৱা কৰা নাই এতিয়া বেলেগ এটা আমি, যদি কিবা এটা খালোঁ বস্তুটো ক'বাত পেলাই দিওঁ, এই ভাবো যে এ ইয়াত চোন লেতেৰাই হৈ আছে এ পেলাই দিওঁ ইয়াত কিনো হ'ব।
অ', সেইটোৱে ভাবো।
কিন্তু সেইটো বস্তুয়ে যদি সবেই ভাবে দেন সেইটো বস্তু সেইটোৰ সত ঠাই লেতেৰা হ'বই ন? কিন্তু এনেকে এনেকেইটো লেতেৰাটো বৃদ্ধি হৈ যায়, সেইকাৰণে কিবা এটা খালে মেলিলে, পলিথিন জাতীয় বস্তুটো পেকেটিং জাতীয় বস্তুবোৰ লগত লৈ আহি ঘৰত জলাই দিয়া, জলাই দিলে ভাল। কাৰণ, ডাষ্টবিনত পেলা কিন্তু হেৰি পচ পচি নাযায় যেতিয়া মাটিত, হেৰি হৈ গলে। পচি নাযায় সেইটো বস্তু তেনেকেইে থাকে, দেন জ্বলাই দিয়াই ভাল নাইকিয়া কৰি দিয়াই ভাল একেবাৰে বস্তুবোৰ।
আৰু পই চৰকাৰেতো পলিথিন, মানে প্লাষ্টিক মানে ইউজ কৰিবলৈ বেনে কৰিছে হয় নে নাইকিয়া কৰিছিলে কিন্তু, আকৌ আহি গ'ল সেইয়াই।
মাজতে চোন কাগজৰ, সেইবিলাকৰ মোনাবিলাকত দিছিলে বস্তুবোৰ। সেইবিলাকত চাগে দাম কা সেইকাৰণে পলিথিনটো আকৌ ৰি হেৰি কৰিছে আৰু এইবোৰ বস্তুটো ত'ৰি ইউজ হয় ন'আমি যোনবোৰ ইউজ কৰো এতিয়া ড্ৰিংক চ্ৰিংক এইবিলাক কল্ড ড্ৰিংক বিলাক এইবিলাকতো চব আমি যোন খাই পেলাই দিওঁ সেইদিনাখন দেখিছোঁ এঠাইত সেইবিলাকে লেতেৰাবিলাক, লৈ লৈ লৈ লৈ আকৌ সিহঁতি দম কৰিছে। দম কৰি পিনে সেইখিনি সিহঁতি গলাই পিনে ৰি ইউজ কৰি আকৌ নিউকে বটল বনাব, তেনেকে তেনে চোৱা তুমি। কিমান লেতেৰা এটা বস
সেয়াই। আৰু ডাষ্টবিনত- ডাষ্টবিনত যোনবোৰ পেলাই সেইবোৰ মিনচিপালতি অফ পিছৰ মানে যোনবোৰ গাড়ী বোৰ আহে তেওঁলোকেতো পৌৰসভা গাড়ী বোৰ আহি মেলি ধুনীয়াকে লৈ যায় ত' ডাষ্টবিনত পেলালে মানেতো কাৰো একো ক্ষতি নহয় ন'?
ক্ষতি নহয় কিন্তু সেইটোৱে আচলতে মানুহে চিন্তা নকৰে আৰু কিন্তু এটা বস্তু কৰিব লাগে ইয়াত বস্তুটো পেলালে কেমেৰা লগাই থব লাগে আৰু ফাইন ভৰা চিষ্টেমটো কৰিব লাগে। তেতিয়া ফাইনৰ ভয়ত মানুহে কমচে কম লেতেৰা নকৰিব গম পোৱা নাই। এতিয়া চাবা হা মই শ্বিলঙত গৈছিলো এবাৰ আগতে কৈছিলো চাগে তোমাক এবাৰ মই শ্বিলং গৈছিলো সৰু- সৰু থাকোতে ক্লাছ এইট মানত থাকোতে তেতিয়া মানে কি হয় তাত বহুত চফা তাত তুমি ম'হহো নোপোৱা চফা জেগাত ম'হনো কৰপৰা হ'ব। আ, আমাৰ ইয়াত লেতেৰা -লেতেৰা কাৰনে এ মও ধৰা ইয়াত তাত মও এক একেবাৰে নাই তাত মানে এনেকে তাততো ঠাণ্ডা জেগা ফেনৰতো কামেই নাই তথাপিও মান মানে সেই ৰাস্তাই পদুলিয়ে তুমি যদি বহি থাকা বা এনেকে মৌ চৌ নোপোৱা তুমি আৰু তাত এটা ৰুলচ হয় তুমি পলথিন এটা পেলাবা পাঁচশ টকা তোমাক ফাই দিব লাগিব।
ভাল- ভাল -ভাল সেইটো।
অ, এতিয়া কিমান কি কৰিছে মই নাজানো কিন্তু -কিন্তু তেতিয়া মানে বহুত চফা জেগা
উম,
তাত তুমি গেলা- গেলা নলা-নৰ্দমাবোৰ নেদেখা আৰু তাত মানে কিবা পলথিন পেলালেও ডাইৰেক্ট ফাইন ভৰিব লাগিব সেইকাৰণে চবেই সেইটো এলাৰ্ট চবেই জানে কিবা পলিথিন কিবা খাব ডাষ্টবিনত পেলাব নহ'লে বা ঘৰত লৈ আহিব গৰত আনি নিজৰ ডাষ্টবিনটোত পেলাই বা জ্বলাই দিব নহলে ডাষ্টবিন গাড়ী আহে ৰাতিপুৱাই আৰু কাৰো ঘৰত এনেকেতো জেগা নাই পিছফালে তাততো সেইবোৰ এ বাৰী- চাৰী নেথাকে না যদিও থাকে সেইবোৰ মই দেখা নাই কিন্তু থাকে ৰাতি পুৱাই এটা টাইমত ডাষ্টবিনৰ গাড়ী আহে চবৰ ৰাতিপুৱাই মানে আহি পিনে চবৰে ঘৰৰ আগে- আগে পলিথিনবোৰ থৈ দিয়ে চবে আনি -আনি তেনেকে -তেনেকে লৈ লৈ লৈ যায়গে মানে এনেকে পুৰা ক্লিন কৰি থয় মানে জেগাবোৰ।
অ, সেইটোয়ে সেই ৰোলচবোৰ মানে আমাৰ ইয়াতো যদি পোৱা হ'লে নহয় বহুত ভাল হ'লহেঁতেন মানুহে আহ মানে ভয়ত কৰিলেহেঁতেন।
উম, সেইটোৱে আচলতে চৰকাৰে এই নিয়ম বিলাক কিছুমান কৰিব লাগে যাতে মানুহে এই যে বাইক ক'ত লাইচেন্ঞ্চ নাই পলিউচন নাই বুলি যে ফাইন কাটে কিন্তু সেইবোৰতো বনাবলে মানুহৰ পইচা লাগে ন' এনেতো ওপৰতে আহি নাযায় সেইবিলাক
যে হেলমেট- হেলমেট নিপিন্ধিলে বাৰো ফাইন কাত সেইটো ঠিক আছে স নিজৰ দীপ ঠিকে আছে সেইটো অ, চেফটিৰ কাৰণে কিন্তু এইবোৰ কৰাতকে হয় নাই অকমান ভাল- ভাল যদি ৰোলচ কেচ কিছুমান যদি